ক কোৱা
চাত অ কি? কি কৰি আছা?
আছো আছো এনেই
অ খানা খালা?
অ ভাত খালোঁ এতিয়া জাষ্ট টোপনি মাৰিবৰ কাৰণে অকণমান দেৰি পিছত টোপনি মাৰিম
অ অ খাইছো তুমি কি খালা আজি?
আজি মই ৰুটি আৰু চিকেন
অ আচ্ছা, মইয়ো ৰুটি খাইছো আৰু মটন খাইছো অ
বঢ়িয়া
অ বাকি কি কৰিছা? কি খবৰ বাকী
বাকী খবৰ চব এনেই ঠিকেই আছে বাছ বতৰটো বহুত গৰম অহ বহুত গৰম দিছে বহুত গৰম দিছে আছা
অহ তাতে কিমান ডিগ্ৰী?
ইয়াতে এতিয়া আজি চলি আছে ফৰ্টি টু চলি আছে
অ ইয়াতে ইয়াতে থাৰটিফাইভ-থাৰটিচিক্স মান মানে তেনেকে চলি আছে আৰু মানে ষ্টীল আৰু গৰম দিয়ে গৰম লাগে বহুত তিতিটো বেছি ইয়াতে
অ হিউমিডিটিটো চালিটো ওপৰত বেছি তো উ ইয়াতে হিউমডিটি নাই কিন্তু ইয়াতে তে দূৰ বৰ বেছি দুপৰীয়া দুপৰীয়া টাইম দু দূপুৰিয়াটাইমম তুলাৰিল বহু প্ৰব্ম্লে হয়
অ সেইটোৱে ব বেছি ঘৰৰ ভিতৰত থাকিলেই ভাল আৰু
অ এইটোৱে
বাকী আৰু
বাকী আৰু কি কোৱা আৰু কি আৰু ফেষ্টিভেলত কোন ক'ত ক'ত
অহ এতিয়া ঈদত এতিয়া ঈদতটো মল এতিয়া এতিয়াতো আৰু কাপোৰ চাপোৰ লৈছিলো মই অলপ হেৰি অ ঈদত ঈদততটো নতুন কাপোৰ কিনে ন।
অ কিনে।
ত অ অ ত মই মই অ লৈছো মই ফেঞ্চি বজাৰ গৈছিলো। তাতে বহুত ধুনীয়া ধুনীয়া ক কৰি লাইছে একদম আৰু মই লৈছো এইযোৰ কাপোৰ লৈছো বাকীটো আহিব ন? এতিয়া আৰু নতুনকে ভাল হয়। দিজাইন ওলাব বুলি কৈছে। সেইটোয়ে অ দুৰ্গা পূজা টাইমত ওলাব আৰু ভাল ভাল কাপোৰ। এই অক্টোবৰত আছে ন? দুৰ্গা পূজা কেইদিনমান পিছতে হলো অ বেছি ম অ বেছি দিন নাই আৰু দুই তিনি মাহ আছে।
আচ্ছা, আচছা এনে তুমি কি প্ৰিফাৰ কৰা মানে কুৰ্তা প্ৰিফাৰ কৰা নে নৰ্মেল?
অ নাই এনেতো যদি কৰ'বাত যাব লাগে মানে ফেমিলিৰ ভিতৰত তেতিয়া মই হেৰি পিন্ধো আৰু কুৰ্তা বা চেট চেলবাৰ চেট তেনেকুৱা আৰু এনেই যদি অ এনে যদি ফ্ৰেণ্ডছৰ লগত ওলাই যাওঁ তেতিয়া তো জিন্স টপ যেষ্টন আৰু
আহ গম পাইছো গম পাইছো।
কিন্তু মেইন সি ইদ হল কিবা পূজা এইবোৰতো মানে ট্ৰেডিচনেল কাপোৰে ভাল লাগে ন ক কুত্তা অ ক কুৰতা আৰু চেলবাৰ চেত দুপাতা থকাটো মোক বেছি ভাল লাগে যদি মই ইণ্ডিয়ান পিন্ধো তেতিয়া দুপাটা চালাৰ কুৰ্তা আৰু পাজামা তেনেকুৱা
আচ্ছা, আচ্ছা, আচ্ছা। বঢ়িয়া এইয়ে এতিয়া দুৰ্গা পূজা হয় হব তাৰপিছত দিৱালী আহিব।
অ দিৱালীতো বহুত ভাল লাগে ন?
দেৱালী বহুত ভাল লাগে। দেৱালী হ'লে ঘৰ চৰ সজোৱা কাৰনে। লাইট চাইট কিনিব লাগে ন সেই বিলাক
তোমাৰ গুৱাহাটীত একদম লাইট বেলেগে একদম লাইট চাইট জীয়া চব ফালে চবৰে বিল্ডিংত এ ধুনীয়া ধুনীয়া লাইট। লগাই চবে। বহুত ধুনীয়া লাগে তেতিয়া। অ' আৰু কি কি কৰা কি কি বনোৱা দেৱালীত?
দেৱালীত এইটো ভুজিয়া বনাই।
গুজিয়া কি মিঠা। হয় এনে কেনেকোৱা।
অ গুৰ মিঠা হয় মিঠা হয়। এইটো মতলব এইটো ওপৰতো ময়দা দি বনাই ন। আৰু ভিতৰত আমি খাস্তা দি কেতিয়াবা খাস্তা ভৰাই দিওঁ নহলে নাৰিকল ভৰাই দিওঁ।
অ' অ'।
অ তাৰ পিছত এইটো অ তেলচ। ফ্ৰাই কৰে এইটো।
অ ভাল লাগে ন। হয় আৰু কি বনোৱা।
চিপছ বনাও।
অ কি এইটো আলু আলু কাটি কেনে নেকি বজাৰৰ পৰা কিনা।
আলু কাটি কিনে তাত পিছত এইটো মতলব এইটো। দেৱালীত আগৰ পৰা আমি প্ৰিপ্ৰেৰচণ কৰো। এইটো আলু কাট। টি কিনি তাৰপিছত এইটো অ পাপ পাপৰো বনাওঁ আৰু চিপছো বনাওঁ
অ অ আৰু তাৰ পিছত উজ কৰা।
পূজা কৰো তাৰপিছত বম চমটো ফুটাও এইটো
অ নতুন কাপোৰ কোনটো পূজাত কিনা তোমালোকে।
নতুন কাপোৰ বেছিভাগ আমি এই দুূৰ্গা পূজাতে কিনো। আৰু টো ইয়াতে নাই।
অ আমিও বেছিভাগ যে আমাৰ ঈদ হয় ন ঈদল ফিত্ৰ যি হয় সেইটো ঈদত আমি ভাল কাপোৰ কিনো ঈদম মানে বহুত দামী কিন্তু এনে বাকী যে এইটো ঈদ উল জোহা বুলি যে ঈদ আৰু এটা কৰো এ হয় ন সেইটো সৰু নহয়। ঈদে হয় ডাঙৰে ঈদ হয় কিন্তু সেইটোত আমি ইমান মানে কাপোৰ নি উম মানে ইমান দামী কাপোৰ নিকিনো মানে এনে কিবা কটনৰ হওক বা কিবা চিম্পল কাপোৰ কিনো।
আচ্ছা আচ্ছা আচ্ছা আচ্ছা মই বেছি এইটো কটনে প্ৰিফাৰ কৰো এই গৰমটো কটনে প্ৰিফাৰ কৰো বাকী টাইমততো নৰ্মেল জি মিক্স
অ সটো বাকী পটাকা এইবোৰ কি ভাল লাগে পটাকাৰ
পতাকাত অ পতাকাত জ্বলো
ফোল জৰি কি কি ফটকে থাকে ফোল জৰি থাকে
ৰকেট বেছি ভাল লাগে ফুলজাৰী চুলজাৰি ত জ্বলাও এইটো কিন্তু ৰকেট বেছি ভাল লাগে
বত কথা অ বহুত বৰফ আছে যে হিন্দু হেৰিত ন দিৱালী তাৰপিছত দুৰ্গা পূজা দিৱালী হলী হলিত অ অ হলিতো হল হল তো মাৰ্চত থাকে ন এতিয়া দিৱালীৰ পিছত কি হয় দিৱালীৰ পিছত টো দিৱালীৰ পিছত টো হলি হলি হে
টো আৰু ডাই্ক হলিয়ে আহিব
অ হলিয়ে হয় নহ
অ
মানে এইু মা জালে দিৱালী কিয় মনাই
দিৱালী তোমাৰ এইটো কি বুলি কয় হোলিকাৰ জ্বলোৱাৰ কাৰণে এই যে প্ৰহ্লাদ প্ৰহ্লাদ আছিল ন
আৰু বনৱাসৰ পৰা ৰামজী বনৱাসৰ পৰা আহে সেইটো
টো হল দিৱালী
অ আৰু হলিকাও জ্বলোৱাতটো
শলিকা জ্বলোৱাটো এইটো বেলেগ এইটো হ'ল তোমাৰ যেতিয়া প্ৰহ্লাদ আছিল ন প্ৰহ প্ৰহ্লাদৰ যেতিয়া পেহীয়েকে তাক লৈ কিনে যি যিৰ মাজত যেতিয়া বহিছিল তেতিয়া এইটো যেতিয়া পুৰা জ্বলি গৈছিল। জ্বলাৰ পিছত যেত তিয়া অকল প্ৰহ্লাদ বাচিছিল, পেহী তাতেই জ্বলি গৈছে পুৰা। এই বস্তুটোক আমি অলপ হলি বুলি কওঁ।
অ, আৰু দছেৰা।
দছেৰা তোমাৰ ৰাৱণ আছে ন ৰাৱন, ৰাৱনৰ যোন যেতিয়া ৰাামে যেতিয়া মাৰিছিল।
অ দছেৰা ন, সেইটো অ, এই দছেৰা দিনত তো ৰা ৰাৱণৰ পুই পুতলাটো
অ সটো জ্বলা
অ দছেৰা কেতিয়া আহে, দিৱালীৰ পিছত আহে নে আগত আহে?
এ ধন্ তেৰছৰ পিছত।
অ আচ্ছা, উম তোঁ ভালে আৰু। হলীটো মোৰ ভাল লাগ য়ে হলীটো কিবা কিবি বনাই ন, বুজিয়া বনাই চাগে হলীত। অ হলীত হেইটো লাড্ডু বনাই ভাং, ভাং খাই।
অ হ'ল হলীৰ এইটো ভাঙৰ লড্ডু বনা অ ঠাণ্ডাই এইটো এইবিলাক বনাই আমি, অ ভাল লাগে, ভাল লাগে।
নিচা লাগে নে?
নিচা লাগে, অকমান অকমান।
অ, মোৰ খাই পোৱা নাই বাকি মোৰ খাব ই চ্ছা আছে।
অ বনাই বনাই। ইয়াতে তুমি শিৱ মন্দিৰতো পায়, আৰু এই ফে ফেঞ্চি বাজাৰ জেল ৰোড আছে ন
অ, অ অ এ আচ্ছা। সেইটো চাইদত ন, অ আৰু বেলেগ বেলেগ কত পায়?
বেলেগ আৰু তোমাৰ ইয়াতে পাবা, কি বুলি কয় নাৰ্চাৰীৰ ওপৰত, নাৰ্চাৰী গৈ পাইছানে নাৰচাৰি, অ। সোমা তাৰ ওপৰত গ'লে এটা গাৰ্লছ হোষ্টেল আছে। তাৰ কাষতে এটা আছে, তাত তাতো পায়।
ইয এনে দিয়ে। কেৱল পইচা লৈহে এৰেন? নিদিয়ে দৃ
কি কলে?
পইচা দিয়ে নে কি এনে দিয়ে এনে খুৱাই দিয়ে চবকে
অ' এনেই প্ৰসাদৰ নিচিনা দিয়ে, চবকে।
অ' আচ্ছা এই খিনিত ক'ত যোৱা ঘৰতে পখিলা দিয়ে ক'বাত যোৱা, বেলেগ যেনেকে ফেঞ্চি বজাৰত এ বহুত তেনেকুৱা পাৰ্টি কৰে ন হলি পাৰ্টি বুলি পইচালয় তাৰ পিছত তাতে চব থাকে।
অ তাতে পাৰ্টি হয়। তাতে হলীৰ দিনা, অ' তাতো- পোৰা ডিজে চিজে চব আনি কিনে তব ভালকে কৰে তাতে।
পানী হলী খেলবানে অনেই এনে ৰঙৰ হলী খালি ৰং খেলি ভাল পাওঁ
ৰংৰ বুলিয কয় । ৱাটাৰৰ হোলীও হয়। তুমি যি ভাল পোৱা এইটো তুমি ক অ' খেলিব পাৰে তাতে
ইন চোৱাই তাৰপিছত আৰু হলী চলি তাৰ পিছত মাজত মহৰম আহে, আমাৰ মুছলিমৰ মহৰম হয়।
অ' অ' শুনিছো
অ' সেইটোৱে ঈদৰ পিছত মানে ঈদ ঈদৰ পিছত, তাৰপিছত ঈদোত জহাৰ পিছত বাকঈদৰ পিছত আহে মহৰম বাকঈদৰ এক মা বা দুই মাহ পিছত মহৰম আহে।
আচ্ছা আচ্ছা।
অ বহুত ভালকে মনাই, মানে কিবা তা তাজ বনাব লাগে, মানে বহুত হেৰি আ কি কয় এইটো অ'
মই গৈ পাইছো এনে ফ্ৰেণ্ড বিলাকে মাতে, মৰমত মাতে এনে ফ্ৰেণ্ড বিলাকে।
মহৰমত মানে বেছি এ একে নহয় তেনেকুৱা প আজিটো যায় নামাজ পঢ়ে চবে তাই অ তাই চিলোৱা কৰে তেনেকুৱা
হয় হয় উম
সেইটো বাকী আৰু অলপ চলপ হেৰি হয় মাক এই পোলাও বনাই চবকে দিয়ে মানে গাঁৱত যিমান মানুহ আছে চবৰ ঘৰত যায় অলপ অলপকে চিৰণী বুলি কয় এই অ পোলাওত সৰু সৰুকে মাংস কাটি কিনে বনাই ভালকে একদম মচলা দি সেতুৱে‌ আৰু উম ঠিক আছে অ ঠিক আছে